হেল্ল'।
হেল্ল' শুনিছা নে?
অ' শুনাবা অ' শুনিছো শুনিছো তুমি ভালদৰে শুনা পাইছানে।
হয়, হয়, পাইছো।
অহ' কি কৰিছা।
মই এয়া তোমাৰ গৰমতে বহি আছো এনে আগফালে তুমি কি কৰিছা।
অ' ময়ো এয়েয়া ধুনীয়াকে ভৰিয়াত চৰিয়াত ধুই বজাৰৰ পৰা আহি ধুনীয়াকে বহি আছো।
অ' অ'।
তাকে বাকী খবৰ কেনে
খবৰ খাতি ঠিকেই বাৰু, তোমাৰ ভাল নহয়।
মোৰো ভাল ভাল একদম মজা
অ'অ'
উম তাকে বোলো বহু দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বিশেষ এটা বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো।
অ' ভালে কৰিলা বাৰু।
হয়। তোমাৰ এতিয়া মানে আহ' কোৱাচোন।
অ' তাকে ভালে কৰিলা মানে বিষয়টো।
অ' বিষয়টো তোমাৰ এনেধৰণৰ হ'ব। মানে হেৰি এইটো কি বুলি কয় আমাৰ। মানে যি জীৱ জন্তুৰ সংৰক্ষণ কৰি লাগে নে নালাগে সেই তাৰ ওপৰত কথাটো পাতিবলৈ মানে বিচাৰিছিলো। বিষয়টো কেনে হ'ব।
অ হয় হয় ভালাল
হয় হয় উম' আচলতে ক'বলৈ গ'লে কি হয় জীৱ জন্তু টো মানে সংৰক্ষণ কৰিব লাগে আচলতে, হয় নহয় বাৰু,
কৰিব লাগে
উম' মানে তুমি এতিয়া আৰু এটা কথা আৰু আকৌ জীৱ জন্তু বুলি ক'লে যে অকল। ল তোমাৰ এইবোৰ চৰাই চিৰিকটি হওক তোমাৰ এইবোৰ গৰু ছাগলী গঁড় সেইবোৰেই নপৰে আকৌ জীৱ, জীৱ মানে কি হয় এ জীৱ মানে হ'ল তোমাৰ গছকো মানে জীৱ শাৰিতে ধৰা যায় আচলতে আচলতে,
অ হয় হয় সেইটো হয়
ন কিয় মানে কিয়, এতিয়া ক'বলৈ গ'লে কি হয় এ এতিয়া আমি উশাহটো কৰ পৰা লওঁ। হয় নহয় আমিতো এতিয়া গছৰ পৰাই উসাহ লওঁ আৰু গছেও আমাৰ আমি যি কাৰ্বন ডাই অক্সাইড এৰি দিও সেই গছেও সেই অ মানে কাৰ্বন ডাই অক্সাইড লৈয়ে জীয়াই থাকে। এক প্ৰকাৰে কবলৈ গ'লে
হয় হয় সেইটো হয়।
ঠিক সেইদৰে সেইবাবে আমি এই মানে তোমাৰ এতিয়াতো যি চৰাই চিৰিক কটি হক এইবোৰ অ জন্তু হওক জীৱ জন্তু হওক সেইখিনিৰটো আছে এই, তাৰ তাৰ উপৰিও আমি এ যি মানে গছ গছনি আছে সেইবোৰ সংৰক্ষণ কৰাটো উপযোগী বুলি মই ভাবোঁ।
হয় হয় সেইটো হয়
উম' আৰু এটা এতিয়া তুমি জীৱ জন্তু যদি চাবলৈ যোৱা এই ডাইনছৰ তুমি আজিকালি ক'ৰবাত ডাইনছ ওলাইছে বুলি তুমি শুনি শুনা পাইছা নে বাৰু
নাই নাই এতিয়া নাই হোৱা
অ সেইটোৱে কথাটো আচল কথাটো কি হ'ল আগতেো সেই ডাইনছৰ আছিলে হয় নহয় কিন্তু এতিয়া সেইবোৰ নাইকিয়া হৈ গ'ল মানে তোমাৰ পৃথিৱীৰ পৰা একেবাৰে লুপ্ত হৈ গুচি গ'ল মানে ক'বলৈ গ'লে
হয় হয়
অ আৰু আৰু আছে তোমাৰ এতিয়া এই শগুন হওক তাৰপিছত এইবোৰ মানে এই আগতে শগুন বহুত আছিল বোলে আমাৰ কক ইতাহঁতে কয় কিন্তু আজিকালিত টো অ আজিকালি শ সগুন দেখিবলে নাই আজিকালি ল'ৰা ছোৱালীয়ে শগুন কি বস্তু সেইটো চিনিয়ে নাপাব খ খায় নে পিন্ধেই নে কিয়ে হয়
হয় হয় সেইটো হয়
উ সেইবাবে আচলতে আমি জীৱ জন্তু হওক চৰাই চিৰিকটি হওক এই সকলোবোৰ আমি ৰক্ষ ৰক্ষণাবেক্ষণ দিয়াতটো আমাৰ উ মানে আমি মানুহ বুলি মানে মানুহ হিচাপে আমাৰ সেইটো মানে কৰ্তব্য আচলতে কৰিবলগীয়া
উম হয় হয়।
আজিকালিতো এতিয়া তুমি শুনা পাইছা নে জানো আহ চৰকাৰেও মানে ব বহু আইন উলিয়াইছে মানে জীৱ জন্তু মানে হত্যা কৰিলেই এ ডাইৰেক্ট এ জেললৈ যাবলগীয়া হৈ যাব সেই তেনেকুৱা আইন উলিয়াই দিছে আচলতে, উম সেইটো একদম বহুত ভাল কাম কৰিছে কাৰণ এই এতিয়া তুমি চাবলৈ গলে অ হাতীৰ দাঁত হওক তোমাৰ গড়ৰ খৰ্গ হওক এ সেইবোৰতো মানে বহু মূল্য়বান সম্পদ হয় নহয় বাৰু অ কিছুমানে কি কৰে কিছুমান ব্যক্তিয়ে কি কৰে সেইবোৰ কাট কিনি একদম মানে বেলেগত বিক্ৰী কৰে আচলতে সেইটো কেনেকুৱা কথা হ'ল বাৰু সেইটো মানে এ মানৱীয়তা গুণ বুলিওতো কিবা এটা থাকে জীৱ জন্তু মানে উশাহ নিশাহ লয়ে জীয়াই থাকে আমি যেনেদৰে জীয়াই থাকো, হয় নহয় বাৰু? তেওঁলোকৰওতো এটা প্ৰাণ থাকে, উম। সেইবাবে আমি গছ গছনিয়ে হওক, জীৱ জন্তুৱয়ে হওক, চৰাই চিৰিকটয়ে হওক সেই সকলো সকলোবোৰ আমি সংৰক্ষন কৰাটো আমাৰ প্ৰয়োজন আমি মানুহ হিচাপে আমাৰ সেইটো মানে কৰ্তব্য কৰিব লগীয়া।
হয় হয় সেইটো হয়।
আৰু আমি যদি এতিয়া গছ গছনি যদি একদম পুৰা উৰাই ঘূৰাই যদি কাটি থাকো অ তাৰ ঠাইত যদি ডাঙৰ ডাঙৰ বিল্ডিং বনাও অ লাগিলে টকা পইচা গাল হওক আমাৰ কিন্তু যদি আমাৰ গছ গছনিয়ে নাথাকে আমি জীয়াই থাকিম কেনেদৰে আমি উশাহ ল'ম কেনেদৰে আচলতে কবলৈ গ'লে, উম আৰু এতিয়া এটা কথা চাবলৈ গ'লে কি হয়, এ এই কেঁচু খেতিয়কৰ পৰম বন্ধু বুলি কয় সেইটো কথা গম পোৱা নাই তুমি?
হয় হয় পাও,,
উম কিন্তু আজিকালি মানুহে কি কৰিছে মানে খেতি পথাৰত তোমাৰ একদম বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য হওক ৰাসায়নিক দ্ৰব্য হওক- সেইবোৰ মানে হে এই বুলি প্ৰয়োগ কৰিছে সেইবোৰ কেলে প্ৰয়োগ কৰিছে সেইবো পোক মৰিবলৈ তাৰ পিছত আকৌ মানে সেই মানে বস্তুোৰৰ প্ৰদা-' চন বাঢ়িবলৈ আচলতে সেইবোৰ ব্যৱহাৰ কৰিছে হয় নহয়? কিন্তু তাৰ তাৰ ফলত যে কিমান লোকচান হৈছে তেওঁলোকৰ সেই কথাটো তেওঁলোকে কিন্তু বুজি পোৱা নাই মানে তুমি এতিয়া কেঁচু খেতিয়কৰ পৰম বন্ধু বুলি যে কলো সেইটো কিয় কলো সেইটোতো আগৰ পৰাই সকলোৱে জানেই আজিকালি মানে সেই কীনাশক দ্ৰব হওঁক সেইবোৰ দিয়াৰ ফলত মানে সেইবোৰ ছু আজিকালি নাইকিয়া হৈ গ'ল আৰু যদি কি কি আচলতে কেঁচুৰ যি মানে কেঁচু বতাটো সেইটো মানে এটা বহুত বেলেগ সাৰ আৰু মানে তোমাৰ উদ্ভিদৰ। কাৰণে উদ্ভিদ বাঢ়িবৰ কাৰণে কিন্তু এতিয়া তোমাৰ অ এতিয়া তোমাৰ সেইবোৰতো একো নাইকিয়া হৈ গল, আৰু এই যি পোক পৰুৱা থাকে সেইবোৰো নাইকিয়া হৈ গ'ল আজিকালি, সেইবোৰ মানে কীটনাশক দ্ৰব্যসমূহ খাই খাই মানে মৃত্যু হৈ গ'ল তেওঁলোকৰ আচলতে সেইবাবে আমি আমি মানে এ আচলতে টকা পইচা লাভ কৰিবলে চাইে আমাৰ সিমান খিনি বহু খিনি মানে আমাৰ লোকচান হৈছে সেইবাবে আমাৰ জনসাধাৰণে কথাবোৰ বুজি পোৱাটো উচিত যে আমি জীৱ জন্তু কেনেদৰে সংৰক্ষন কৰি কৰিব লাগে আৰু কিয় সংৰক্ষণ কৰিব লাগে আচলতে? উম আৰু এতিয়া তুমি এই এটা কথা তুমি গম পোৱা নাই হেৰি এইটো কি বুলি কয় আমাৰ যি মানে অসমত গড় থাক গড় যে থাকে সেইবোৰ চাবলৈ কিন্তু আমাৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আকৌ।
আহে আহে অ।
কি হয় আমাৰ অসমখনটো গড়ৰ কাৰণে বিখ্যাত গড়ৰ হওক তাৰ পিছত এইবোৰ চাহ খেতি হওক সেইবোৰৰ কাৰণেতো বিখ্যাত হয়ে নহয়, সেইবোৰ চাবলে পৰ্যটক আহে পৰ্যটক অহাৰ লগে লগে কি হয় আমাৰ পৰ্যটক যেতিয়া বেলেগ ঠাইৰ পৰা আমাৰ ইয়ালৈ আহে আমাৰ মানে কিছুমান মানুহে ব্যৱসায় কৰে সেই ব্যৱসায়বোৰো মানে ভাল হয় আচলতে।
হয় হয়।
আমি সেইবোৰ মানে ৰ ৰক্ষণাবেক্ষণ দিব লাগে আৰু যি আইন উলিয়াইছে সেইটো চৰকাৰেতো একদম বহুত সেইবোৰ ভাল কাম কৰিছে আৰু ত আমি এতিয়া জনসাধাৰণে যদি এতিয়া মানে কৰ'বাত যেনিবা কোনোবা মানুহ এটা কুকুৰ এটা মাৰিছে নহলে গড় এটা মাৰিছে যে মানে গছ কাটিছে সেইবোৰ কথা যদি আমি দেখো লগে লগে আমি আৰক্ষীক জনাই দিব লাগে বুজিছা, কি হয় সেই সেইটো একদম মানে আমাৰ মানুহ হিচাপে আমি সেইটো কৰিবই লাগে আচলতে। উম উম তাকে তোমাৰ ফালাৰ পৰা কোৱাচোন বাৰু তাৰ ওপৰত দুআষাৰ মান।
উম সেইখিনিয়ে তুমি যে মোৰ কথাখিনি আছিলে গোটেইখিনি কলাই আচলতে। জীৱ জন্তু কৰাৰত এতিয়া মোৰ মতে এটা যদি কবলৈ যাওঁ মানে আমাৰ পৃথিৱীখন কিন্তু কেৱল মানুহৰ নহয় তাত জীৱ জন্তুৰো মানে পৃথিৱীখনত অধিকাৰ আছে
হয় হয়
উম এতিয়া তুমি
হয় হয় উম হয়
আৰু এই মানে কি জীৱ জ সকলোৱে মানে সকলো জীৱ জন্তুৱে এটাই আটোৰ ওপৰতে নিৰ্ভৰ ৰ্ভৰশীল হৈ থাকে
নিৰ্ভৰশীল হয় হয়
বৰ্তমান সময়ত কি হৈছে যে বন ধ্বংস বা চোৰাং চিকাৰী সেই সমূহৰ ফলত আমাৰ য জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহ বিলুপ মানে বিলুপ্ত পথত আগবাঢ়িছে সেয়েহে আজি মানে জীৱ জন্তু সংৰক্ষণ সেই জীৱ জন্তু সংৰক্ষণ বিষয়টো আচলতে এটা
হয় হয় হয় উ
যি মানে প্ৰকৃতিৰ ইটোৱে
হয় হয়
এটা প্ৰজাতি বিলুপ্ত যি মানে আমাৰ ৰ মানে জাল সেই জাল খনৰ যদি হয় তেন্তে হলে মানে পৰিৱেশৰ ভাৰসাম্য মানে উ মানে বিঘিনি ঘট ঘটিব
হয় হয়
এতিয়া আমাৰ যি অসমৰ কথাই যদি চাবলৈ যাওঁ অসমত মানে জীৱ বাবে তুমি ক'লা এ শিঙীয়া গড়ৰ বাবে বিখ্যাত এই জীৱ জন্তু ত বাবে মানে এ এখন ভাল ঠাই বুলি মই ভাবো অসমখনত এতিয়া অসমতে তোমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মান মানহ ৰাষ্ট্ৰীয় উদ্যান তেনেকুৱা ধৰণৰ বহুতো ৰাষ্ট্ৰীয় উদ্যানেৰে ভৰি আছে এতিয়া সেইবোৰ চ বহুতো পৰিমাণৰ পৰ্যটক আহে তাৰ ফলত আমাৰ যি অৰ্থনীতি দি আছে সেই অথ অৰ্থনৈতিক দিশটো মানে ভাল উনত হৈছে উ আৰু উ আৰু মানে জীৱ জন্তুৰ প্ৰতি আটাই কৈ ডাঙৰ ভাবুকিটো হৈছে কি এই যি বনাঞ্চল ধ্বং ধ্বংস সেইটো মানুহে কি কৰিবলৈ লৈছে আজিকালি। এজি এ হাবি জংঘল সেইবোৰ কাটি, তাত নতুন নতুন ৰাস্তা ঘৰ সেইসমূহ মানে
হয়, হয়।
জীৱনটোৱে মানে নিজৰ বাসস্থান হেৰুৱাই। মানুহৰ বহু দুটা আহিবলৈ বাধ্য হয়। আৰু আজিকালি প্ৰায়ে দেখা হয়। জীৱ জন্তু বোৰে আহি পেলাই মানুহৰ ঘৰ দুৱাৰ ভাঙি এ মানে গোটেই অৱস্থা নাই হয় হয় এইবোৰতো আমাৰ মানুহৰ ফলত হৈছে মানুহৰ মানুহৰ গাতে দুখ আচলতে চোৰাং চিকাৰী আছে এইটো এটা মানে আটাইতকৈ ডাঙৰ সমস্যা আজিকালি আজিকালি মানে প্ৰায়ে কিবা এটা পা আজি হাতীৰ দাঁত গডৰ খৰ্গ বা ব ঘৰৰ ভাল। এনেই ধৰণৰ বহুতো প্ৰাণী মানে অবৈ-অবৈধ বাবে তেওঁলোকে হত্যা কৰে। আৰু সেইবোৰ সেইবোৰ মানে মানে বেছি। তে দিয়া গৈ। আচলতে এই ক্ষেত্ৰত মানে আমাৰ যি চৰকাৰ আছে, চৰকাৰ এই মানে কঠোৰ কিছুমান সিদ্ধান্ত ল'ব লাগে আৰু লৈছেও বাৰু। কিন্তু। কিন্তু তেনে স্থলত মানে লোৱাৰ পৰিৱৰ্তেও কিন্তু বৰ্তমানৰ এই সমস্যাখিনি চলি আছে।
হয় হয়।
আৰু
উম'।
আচলতে। এ স্বাবলম্বী সংৰক্ষণ কৰাত ক্ৰমে মানে এখন সুস্থ আৰু সমৃদ্ধিৰ মানে পৃথিৱী এখন
আমি যদি এতিয়া, এতিয়া পৰা এইবোৰ বিষয়ত মানে যদি চিন্তা নকৰোঁ, কিন্তু পিছৰ এ নৱপ্ৰজন্মখিনি আছে ভৱিষ্যত প্ৰজন্মখিনি। তেওঁলোকে কিন্তু মানে বহুত ডাঙৰ বিপদত পৰিবগে।
বিপদত পৰিব, হয় হয়। একদম সঁচা কথা কৈছা তুমি। উম' তুমি এতিয়া যে কোলা সেই খাদ্য শৃংখলাৰ কথা, সেইটো আজিকালি কিন্তু মানে নাইকিয়া হৈ গৈছে আচলতে। কবলৈ গ'লে। উম, তুমি তুমি এতিয়া যিখিনি মানে কথা কলা এইখিনি বহুত গুৰুত্বপূৰ্ণ কথা কলা আৰু মানে মই নজনা কথাও তোমাৰ পৰা মই জানিব আৰু এটা কথা আমি। এতিয়া যি মানে, জীৱ-জন্তু সংৰক্ষনৰৰ কথা যি আমি পাতিলো বিষয় পাতিলো। আচলতে দাদা আমি সি সকলো জনসাধাৰণে মানে ওলাই আহি সেই কথা আমি মান মতা উচিত আৰু মানে যদি নহ'বলগীয়া কিছুমান কাম আমাৰ চকু আগত ত' হৈ থাকে আমি সেই, সেইবোৰৰ মানে উম, মানে মাত মাতিব লাগে আচলতে গম গম পাইছা। উম, উম, তাকে আজি বহুখিনি কথা পাতি পাতিলো তোমাৰ লগত। কথা পাতি ভালে লাগিল বাৰু তাকে ভৱিষ্যতলৈ এনে ধৰণৰ কথা লৈ তোমাৰ ওচৰলৈ আকৌ আহিম বুলি আশা থাকিল। বাৰু আজিলৈ হ'ব দিয়া। অহ।